উম কি কৰি আছো এ আছো আৰুতে
আহ স চ আৰু এ মানে বটল বিলাক সিহঁত গাখীৰ খাই যায় ৰাতি মানে কি হ'ল ন অ হয় মানে মচো সদায় গচি পেলাই মানে পানীত প্ৰথমে ধুই পেলাই গৰম পানীত দি থওঁ যে তাৰ পিছত আকৌ সেই পানী প পৰা পেলাই নিিল মে মছি শ্বিলং শুকাই থৈ দিওঁ আৰু মানে এনেইতো শুকাবলৈ দিগদাৰ হয় ন গোটেইখন মেলি থলে চছেডেলি ভেদিলি ভি থাইে ত মানে এখন গাখীৰ মোচা কাপোৰ পৰি আছে এক্সট্ৰে মানে ধ মি ডেইেলি ধওঁ দে এই বস্তু মানে কিন্তু আজি মান কেচটো হ'ল এ মানে মই ধুই গৈ হয় মানে সদায় কামি দিয়ে
আহ
এতিয়া মই মচিবলৈ চোোৰ পানী আছে নেকি চাওঁ বাকী মানে পানী খিনি পেলাও স এটাতো পানী নাই কতোৱে পানী নাই আজি পানী দিয়াই নহ
অ যা আাপ এতিয়া
এতিয়া মানে আৰু ভাত খাব গৈছে ভাত খাই আহিলে এতিয়া সুধো কি কৰিম নে এনেকেই শুকাই শু মুচি পেলাই থৈ দিো মে ধোৱাত ধো এই বাচ্ছাৰ মানে হেৰি থাকে যে লিকুইড ডিটাৰজেন্ট থাকে যে সেয়া দিয়ে ধও মই সেয়া দি ধুই গৰম পানী মানেকে উতলা নিদিওঁ কুহুমীয়া পানী দি পেলাই থৈ দিওঁ উম
ন্তটো কি কাহ আ
নহয় এই লৰাহে কৰি আঙুলি খাই শুৱে যে আঙুলি খাই শুুৱে মানে মুখখন নালকাই থাকে টোপনি গুচি যায় টা সোমায় তেনেকে উম দিনটো খোৱা নাই
হোৱা নাই খুৱাব আহিছোহি
উম আমাৰো খোৱাাই আছে আমাৰো দিনতটো খোৱা নাই আজি অকমান সময় হৈছে পোন্ধৰ বিশ মিনিট মান হৈছে। শুৱা নাই আৰু দিনটো অশান্তি। সেইকনো কিয় হয় মইও বুজি নাপাওঁ সেইখন শুব লাগে ইমান কেং কেং কেং কেং কৰি থাকে নহয়। আনি পেলাই বিচনাখনত লওঁ। লৈ পেলাই টোপনিও যাব ধুনীয়াকে। খোৱাই বোৱাই। যাওঁ কিবা এটা কৰিবলৈ যাওঁ আহি পেলাই দেখো বহি আছে।
অঁ এনেই শান্তি পানী ছটোৱাতকৈ নচটিওৱাই ভাল।
তাকে শুই থাকিল ইমান আৰাম পাও‌ নহয় ইমান খটাাসুৰ ইমান খটাাসুৰ হৈছে এক ছেকেণ্ড। এক ছেকেণ্ড শান্তি নাই মানে হে একো নকবি আউ আমাৰ বিলাকহে তেনেকুৱা। কিছুমানৰ দেখোন একোৱে নাই
এই নকবি আৰু আমাৰ বাৰ ছোৱালী জনি যে আমাৰতো বাৰু ইয়াত অকণ অ' শান্তিতে আছে। তথাপিতো তাৰ উৎপাত সেই দেখি তাই যে বহুত উৎপাত
তাই উৎপতিয়া নে ভাল?
উৎপতিয়া। উৎপতিয়া মানে তাই কেনেকুৱা? ইকদম শুই থাকে সি। আজি গাটো বেয়া মোৰ লগত শুই আছে যে। কালি সন্ধিয়া টোপনি তাই আহি পেলাই কি কৰিছে, তাই গা-পা কাপোৰখন টানি পেলায় পেলাই থৈ গৈছে নহয়।
লৈ গ'ল নোকোৱাকে।
এহ‌এহ
দে আৰু।
মানে সৰু বিলাক নহয় বহুত বদনাছ হয়। সেই বুলি‌ বাৰু আমিও সৰু আমিও আমিও সৰু আছিলো কিন্তু তেনেকুৱা পাঁচ লাখ সিল
অ মোৰ আমাৰ এইও ক বায়ো কৈ দেিয় পিছত তই কেনেকুৱা আছিলি বোলো মই এনেকুৱা নাছিলো দে পিছ তই এতিে আছিলি সে
প কি নিক কিন্তু এনেকুৱা নাছিলো আমাৰ দিনৰ সেইবিলাক অকণ বেলেগে আছিলে তাকেইো আমি সেইবিলাক মানে আমি ইমান ডেভলপ নাছিলো যে আমিয়া তেতিয়া দিনত যিিন পাইছিলো স খিনিয় আমাৰ কাৰণে বহুত আছিলা এতিয়া মানে এতিয়া সিহঁত তেনো পোৱা বস্তু নাইে মানে চব পাই আছে সেইকাৰণে মানে অ সেইকাৰণে জন্ম সে দেখা পায় সেইবিলাক বস্তু সেইকাৰণে সিহঁতৰ মানে উপাতটো বেছি হয়
উম বেছি ভাগ
সময়ো নাই সেইকৰি থাকিবলৈ ইমান অশান্তি ইমান অশান্তি নহয়, নে এক চিকুত এৰিব নোৱাও কেইবাৰ যে পৰিছে এ
ইচ ৰাম
উম হু হু, এতিয়া শুলে নে নাই টোপালি
কবলৈ মানে কাম নেকি এবাৰ মোৰ ফালে আহিব, এবাৰ সিটো ফালে যাব আকৌ এবা ইটো ফালে তেনেকুৱা শুই শুইয়ে টুপনি যায় জন্মানে লগতে ম দিব লাগে
অ এ সেইটো ময়ো সেই মোৰ ক'লেহে হয় নহলে নকয় বৰ পটমাছ, মানে অতি অতি টোপনি ধৰিছে আৰু ৰক্ষা নাই তেতিয়া নিজে নিজে শুব। কিন্তু মানে এ চানঞ্চ পোৱালৈকে মানে হাঁ পাই থাকিব, মই নহালেকে বিচনাত। মই অহা পিছত লাগিলে বিচনাখনতে সেই থাকিব একো নকৰে, কিন্তু নাহা আগলৈকে উৎপাত জপিয়াই থাকিব এই দুইটাই একেই তাৰপিছত আৰু বাকী খা খবৰ?
বাকী অ এতিয়াতো এতিয়াতো ঘলে নাযাওঁ আও
মই এতিয়া নাযাও। জুলাই মানতহে এপাক যাম চাগে
ল'ৰাটো বেজি আছিল
বেজিটো আছে আছে জুলাই লাষ্টত বা আগষ্টত পৰিব চাগে ল'ৰা বেজি। এই মানে আমাৰ পৰিয়ালৰ এওঁলোকৰ ফালৰ এ পেহী গৰাকীৰ ছোৱালীৰ বিয়া। উম ত' সেই জখলাবন্ধাত আছে বিয়া ত' সেইকাৰণে যাও মানে যাম বুলি এবাৰ ভাবো আকৌ এসোপাক সিহঁতক অত্যাচাৰ দেখিলে যাব মন নাযায়
হয় দে
উম তাৰপা সেইকাৰণে ভাবিছো ঘৰত যাম গৈ পেলাই চিন্তা কৰিম যদি বোলে যাওঁ মন মেলো যাম নহলে মই থাকি দিম তেতিয়া অলপ। জখলা বন্ধাৰ পৰা বেলেগত হব আৰু বিয়া উহু উম, তেনেকে জখলাবান্ধাত ঘৰ আৰু ছোৱালীজনী। তাতে যোৱা কথা তাৰ পিছত মই বোলো মই নগলে তেতিয়া আকে পঠাই দিম আৰু, মাহতৰ লগত যাব গৈ বিয়া চিয়া খাই কৰি আহি। উঠিল উঠিলেই উঠিলেই মই কৈছো ক
ৰাতি শুৱেনে ভালকে?
হে হে ষ হৈ গ
এই খুৱাহি উদ্ধাৰ এনেকুৱা হৈ থাকেছিল
উম
টোপনীৰ বুলিবলৈ
মানে বোপাৰ হৈছে মানে এঘাৰটা চাৰে এঘাৰটা মান টা ভোক লাগে। তেতিয়া অকমান গাখীৰ বনাই দিও। তাৰ পিছত আকৌ সেই দুটা তিনিটা বজাত চট ফটাই থাকিব, ইপিনে যাব, সিপিনে যাব, কেং কেঙাই থাকিব, মানে শুনিবও মন নাযায় তো মানে টেপা মাৰি ধই থাকিলো নাথাকে চুবও নিদি
ভুক লাগেছে
উম নহ এনেও চুব নিদিয়ে টো ধৰিব নিদিয়া সেই দীঘল গাৰুতো আছে দুয়টাই দুটা গাৰু সেই দুয়টাকে সাৱটিলে শুই থাকে
চাই ভাল লাগিছে কিন্তু
এ হে হে হয় ভাল লাগে নিজ নিজৰ নিজৰ গাৰু দেই বেলেগৰ গাৰু নলয় নিজৰ গাৰুতোহে ল'ব
অ
নাথাকিলে আকৌ কব মোৰ গাৰু ক'ত গ'ল
অ আমাৰ ইয়াৰ বাৰু সেইবিলাক মানে নাই মোৰত ত
মই এনে গাঁৱে দিছো বোলো দা নহলে গাঁৱতঠি থাকে নহয় বহুত দিগদাৰ গাঁওত উঠি থকাাত গাঁৰুবো লৈ থাক
অ বা ছোৱালীজনি ন যে অ মোৰ গাঁৱতো নাহি মুগা বলে ম গান্ধী ক
অ অ সেই তেনেকুৱা আমাৰ এই বস্তু যদি খন আইতাকে মানে মনিখন ব ব্যৱহাৰ কৰিলে এখন মা ফনি ম দিয়া মাক দিয়া বোলে সেৰানি দিয়ে ব্যৱহাৰ কৰিব
সৰুতে
নহয় নহয় সৰুতেৱে ইমান ক'ব নোৱাৰে
অ ডাঙতো অ অ অ আমাৰ ইয়াৰ বাৰু সেই টো এতিয়ালৈকে অহা নাই মানে কোবা বস্তু মনো ন
অঁ তাৰমানে আমাৰ তাই একদম প হেই ডাঙৰজনী তাৰমানে এই বিলাকত খুব চকু আকৌ ঘৰত থাকোতেও তেতিয়া মানে বাৰ কাপ চমাৰ চবৰে এটা এটা এক কাপ থাকে নহয় ঘাঁ গোে খাওঁ যে তাৰপিছ বাৰ বাৰ নাছিলে বাৰ কাপটোত মানে মাহীয়ে খালে এইটো জেঠাইৰ কাপ তুমি কিয় খাইছা অঁতৰাই লৈ পেলাই আহিহে শান্তি পাললে জেঠাইৰ কাপত নিদিলে খাব নিদিয়ে কাৰো কাপতে নিদি মানে চবৰে নিজৰ নিজৰ আছে চবেই নিজেই খাওঁ তাৰ মানে কেনেকে সিহঁতে সেইবিলাক অ মানে আয়ত্ব কৰিছে অ মানে বুজিয়ে নাপাও পিছতহে মানে গম পোৱা যায় যে এইটো ক'লেহে গম পোৱা যায় সহঁতে ইমান খিনিও নটিচ কৰে আছে চবে নিজৰ নিজৰ কাপত খায় বা এনেকুৱা ঠিকে স্বপ্ন দিছ কৰা বেছিভাগ মানে মই দেখো হম
মানে সি ভাবিবি সিহঁতে এইটো কাম মন নকৰিব বুলি কিন্তু পিছত গৈ থৈ গম পাবি যে সিট মদেমত গ আছে
ৰাতিপুৱা সদায় সিহঁতে মানে শুৱাই থৈ শুই থাকোতে আৰু এ মানে ছটা বজা আগেে উঠি পেলাই মানে মই আমাৰ ৰুমটো আৰু ড্ৰয়িং ৰুমটো মুচি দিও মানে সিহঁতে তাতে খেলি থাকে যে মানে সেই তাই কেতিয়াবা উঠি আহি পেলাই দেখে মচি আছো সেইদিনাখন সেই উম পুৰণা মোজা এযোৰ আছে আইতাকে মানে সেইযোৰ পেলাব থৈছে আৰু ধুই কৰি থোৱ অঁ তাৰ পিছত সেইযোৰ আইতাকে কলে এ লোৱা তুমি খেলি থাকিবা বুলি ক'লে সেয় গোটেই ক মচি আছে মই যেনেকে মুচিছো তেনেকৈ কেতিয়াবা ধৰ আমি অকণ উঠি পেলাই থিয় আহি পেলাই অক হালি পেলাই মুছো ন কিবা কোনোবা এটা জেগা সেয়াও কৰিছে একদম সেয়াও চাই আছিল তাৰমানে ইমান খিনি লাগে দেখিছো হ আকৌ সে কেতিয়াবা চলিত তুলি যে পাওঁ পালে ধৰ সেই কাপোৰখনত লাগিহে ধৰে হাতে আঁতৰাই দিওঁ যে সেয়াও কৰিছে ইমান জ বাকীতো স্কুলতো দিবি চাগে লৰা ন হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা নাই ম শুনিছনে